হেল্ল', অহ, কি কৰি আছা?
এয়া অলপমান ৰেষ্ট লৈছো, আহিলো।
অ', কৰবাত গৈছিলা নেকি?
অহ, অলপমান ওলাই গৈছিলোঁ।
আচ্ছা।
চাহ পানী খালা?
উম, উম, খালোঁ, তুমি খালা?
উম, মানে খায়েই আহিছোঁ আৰু।
আচ্ছা আচ্ছা, মানে খবৰ পাতি কি?
খবৰ পাতি ভালেই। তোমাৰ?
মানে মই তোমাৰ এটা কামৰ এটা কাৰণে মানে
অ', কি কাম কোৱাচোন?
মানে তোমাৰ স্কুলত এনেকুৱা তোমাৰ বায়'ডাটা দিলে মানে হয়। আৰু তোমাৰ স্কুলৰ কাম আহি আছে আৰু।
অহ, যব ওলাইছে নেকি? অ', মানে কিমানৰ পৰা কিমান?
তোমাৰ এইটো মেতাৰ নকৰে মানে খালি বাচ্ছাবোৰ চাব লাগে তেনেকুৱা আৰু।
অ', অ।
কৰিবা নেকি? মানে বায়'ডাটা দিব গ'লো হয় আৰু তেতিয়া।
অ', কেতিয়া যাবা?
এইকেইদিনতে মানে তোমাৰ কেইখনমান স্কুলত দি থৈ দিও তেতিয়া, পাছলে মাতিলে ভাল হ'ব।
অ', অ, ঠিকেই আছে চোন।
উম, তুমি কৰিবা নেকি?
অ', দি থৈ দিম দিয়া, যদি পাওঁ তেতিয়াহলে ভালেই আৰু। মইতো বিচাৰিয়েই আছিলো মানে ফুল সেনেকুৱা। মানে পোৱা নাই আৰু।
আচছা। এ, তোমাৰ হেৰি আৰু তোমাৰ এনেকুৱা যতিয়াত আছে তোমাৰ কেইখনমান স্কুল আছে নহয় যতিয়াত।
অ', অ'।
তোমাৰ লখৰা পিনে আৰু তোমাৰ বেলতলা পিনে।
উম।
তেনেকুৱা আৰু।
অহ।
ছয়খনত দি থৈ দিওঁ, যিখনত পাও।
অহ, অ'।
ভালেখিনিয়েই দৰমহা দিব, বেছি কষ্টও নাই।
উম।
উম, তোমাৰ মৰ্ণিং কি বুলি কয়, বাছ ইয়াৰে পৰাই যায়।
হয়, নেকি?
তুমি মানে তোমাৰ এখন মেইন স্কুলত যাব লাগিব মানে স্কুলৰ পৰা তাৰপিছত মানে তোমাৰ এনেকুৱা বাচ্ছাবোৰ ৰেডি কৰিব লাগিব আৰু।
টো, আমাৰ পঢ়াবহে লাগে আৰু বেলেগতো একো নাই ন।
হা, হা?
বোলো আমিটো পঢ়াবহে লাগে।
এতিয়া?
তাকে মই মোৰতো মানে আৰু হিন্দী আৰু আছামিজটোহে অলপমান আৰু। সেই খিনি নোৱাৰিমে চাগে।
অ, তুমি পাৰিবা টো তাতে তোমাৰ ধৰা তোমাৰ এটা ক্লাছৰে বহুত কেইটা ষ্টুডেন্ট হলে তোমাৰ সেক চন বনাই দিয়ে নহয়। তেতিয়া তোমাৰ তেনেকে পাৰিব তেতিয়া দুটা, দুটা টিচাৰ লাগে নহয়।
উম, উম।
এতিয়া পঢাৰিবা।
আচ্ছা।
হ'ব চাগে হলেও
এনে মানে খালী আছে আৰু মানে আছামিচ আৰু হিন্দীৰ।
আহ।
অ'।
খালি আছো তোমাৰ এটাত হলেওতো এটাত পাবা নহয়।
উম, উম, উম। কালিৰ পৰাৰেই যাও নহ'লে আনেওতো মানে টাইম লাগিবই।
উম, সেইটোতো লাগিবই কালি দহটাত ওলাই যাওঁতে ৰাতিপুৱা।
অ'।
হ'ব।
কালি কোনখনত যাবা?
কালি তোমাৰ বেলতলা পিনে যাওঁ।
অ'।
অ, নেক্স কালি যদি গোটেই কেই গোটেই কেইটো একেদিনতে নহ'ব চাগে।
অ, সময় নিমিব ন, আৰু মানে স্কুল-চুল মানে দুটাতু, আঢ়ৈতাত চুটি হৈয়ে যায় আৰু সেইখিনি টাইমত আৰু
তুমি সুধি চাবাচোন মানে কিমান টাইমলৈকে থাকে আৰু কোনখন
তোমৰ সেইয়া কি বুলি কয় নটাাৰ পৰা ক্লাছ আৰম্ভ হয় তিনিটালকে খালি টিচাৰ কেইটা থাকিব লাগে বাচ্ছাকেইটাৰ আঢ়ৈতত এটাত ছুটি হৈ যায় আৰু।
উম।
তেনেকুৱা আৰু কিছুমান হাফ টাই কিছুমান থাকে আৰু স্কুল কাম কৰিলে এটা ভাল মানে তোমাৰ চুটি পায় মানে তোমাৰ বন্ধ থাকে তোমাৰ চামাৰ ভি ভিকেচন উইণ্টাৰ ভেকেশন থাকে, তেনেকুৱা মানে ভাল আৰু মানে।
সেইটোয়ে আৰু মানে মৰ্ণিং যাই পিনে দুপৰীয়া আহিবই পাৰি।
উম, তাৰছো ফ্ৰিয় থাক।
উম। তাকে তুমি টিউচন, টিউচন কৰোৱানে ঘৰতে?
টিউচন মানে কৰাইছিলো। এতিয়া বাদ দিলোঁ মানে। এ, মন নাই আৰু এতিয়া টিউচন কৰাব যি জালা।
অ'।
তুমি কৰি আছা নেকি এতিয়াও?
এ, দুটা ঘৰৰ ওচৰৰে।
আহ, এনে কিমান ক্লাছৰ পৰা কৰা তুমি?
মই ছিক্স এইট মানলৈকে কৰাওঁ আৰু বাকী সৰুখিনিৰ পৰা।
আচ্ছা ঠিকে আছে দিয়া নিজৰ
উম, আৰু মানে ঘৰৰ ওচৰৰত যে নকৰো বুলি কলেও আৰু মানে মাকাহঁতে মানে জোৰ কৰি হেৰি কৰে আৰু।
অ, ঠিকেই আছে।
উম।
থাকেই আৰু মিলাই দিওঁ।
হা, হা?
সেনেকেই বোলো মিলাই দিও আৰু কি কৰিবা আৰু উপায় নাই।
একেলগে কৰোৱা নে, নে, বেলেগ, বেলেগকে
নাই একেলগে হয়। এইটো দুটা মানে সমানে আৰু একে স্কুল।
অ, আচ্ছা একে ক্লাছৰ নে বেলেগ, বেলেগ।
গছটো এটা সৰু এটা ডাঙৰ তেনেকুৱা টাইপ।
আচ্ছা, আচ্ছা।
স্কুল একেই আৰু সিহঁতৰ মানে যোন কেইটাক মই কৰ ঘৰৰওৰ সিহঁতৰ স্কুলতো ওলাইছিল তাৰপিছত মোক মাতিছিল মানে মই হে যোৱা নাই তাত। তেও দি চাব লাগিব ৰ'বা যাব লাগিব মাতিয়ে আছিলে।
কৰিব পাৰাচোন তাতেও যদি মাতিয়ে আছে। ভালেহে।
এল এ, তকে ত
উম।
অ'।
এনে সিহঁতে কুতো স্কুলত পঢ়ে।
হম?
কোনটো স্কুলত পঢ়ে সিহঁতে?
এইখন যে প্ৰাইভেট স্কুলখন যে মানে কিন কোনখিন আছে অ, কাহিলী পাৰা ফালে।
অ, চাই নছে নেকি।
অ', অ'।
আহ।
কাৰণে আৰু। সেইটো ওচৰত হলেতো ভালেই দিয়াচোন খি মানে তাতে এটাই প্ৰব্লেম মানে দৰমহাতটো অলপমান কম হৈ যায় আৰু।
অ, আৰু আজিকালি হেনেও প্ৰাইভেটত তোমাৰ কমেই দিয়ে ক'ব গ'লে।
কমেই বাৰু সেইটোতো হয়েই। তথাপি মানে লকে মানে বেছিয়ে কম আৰু। মানে যিমান খিনি থাকিব লাগে সিমান খিনি নহয়েই।
উম, আৰু আজিকালি বস্তুৰ দামো তেনেকুৱা বাঢ়িছে দিয়াচোন।
এয় অ, খৰচাও বহুত থাকেয়চোন অকলতো টিচাৰক গজেই নহব। গোটেই স্কুলখন চ
তাতে, তমান চিল্ দিয়া আহিল আৰু কিমান সৰ
উম, সেইবোৰতো থাকেই।
উম। ভাল লাগে দে, ষ্টুডেন্ট ভালে ভাল লাগে, কাম কৰি। উম, কিছুমান ষ্টু আকৌ থাকে নহয় বহুত বত মাছ
হম, হম। থাকিবই সেইটো আৰু স্কুলত মানে বদমাছ নকৰি কেতিয়ানো কৰিব।
সেইটো হয়।
ডাঙৰ হলে এনেও চব ঠিকে হৈ যাব আৰু স্কুলৰ পৰা ওলাৰ পিছতো এবাৰ চব ঠিক হৈ যাব। বাৰ।
উম।
চবৰে খেছে কি কৈছা?
ওলাবা বোলো।
অ', অ', যাব লাগিব।
উ।
উ। বাকী তুমি যে কৰি আছিলা এখন স্কুলত সেইখন কি কৰিলা।
সেইখনত তোমাৰ মানে বেছি কম হৈ গ'ল আৰু মানে, মানে দৰমাহা হ, আৰু তাৰ তমাৰ তেনেকুৱা ষ্টুডেণ্টো কমি আহিলে। আৰু মানে তোমাৰ ছুট কিছুমান টাইমত দিয়াচোন চুটি লাগে দেচোন কিবা এটা বিপদ আহিলে।
অ', অ', মানে প্ৰিন্সিপাল নমটো মাল নহয় চাগে।
অ, নাই।
হ, সেইখিনি বুজি পাব লাগে হয় ন।
সেইকাৰণে হেৰি দব লগা হ'ল আৰু।
সয়াই আৰু মানে মনো বিপদ হলেনো কেনেকে যাব।
সেইটোৱে। সেই তেনেকুৱাই মানে সেইকাৰণে হেৰি দিলো আৰু। নকৰোঁ বুলি কয়।
কিমান দিন হলেৰা।
বেছি দিন হোৱা নাই দুসপ্তাহ হ'ল নেকি।
অ, এইকেইদিনতে এৰিছা মানে।
উম।
উম, উম।
সেইকাৰণে আগ বলে আহি আছে। তেনেকুৱা কৰো বুলি ভাবিছো বেলেগ স্কুলত।
হ, কেনেকে এখন স্কুলত পালেতো ভাল হ' দু, এ, হ।
একেলগে যাব পাৰিম।
আৰু মানে কি জানানে ঘৰতকে মানে এনেকে নতুন এখন স্কুলত সোমালে। মানে অলপমান হেৰিটপ লাগে ন, চিনাকি হতে
উম। আৰু কিছুমানৰ আগত টিচাৰবোৰ বা কেনেকুৱা থাকে সেইটোও ডিপেণ্ড কৰে।
এনেই তুমি ক'ত খবৰ পালা মানে এনেকে যে লাগে?
মানে মই এতিয়া ৰিচেন্টলি এৰিছিলো ন কামটো মানে তাৰে মোক টিচাৰ কেইজনীমানে মানে ক'লে আ অ ফোন মাৰি।
উম।
মানে সিহঁতক কৈছিলো আৰু কাম আছে যদি তেনেকে কবাচোন স্কুলৰে। অ তেনেকে ক'লে আৰু।
অ অ ভালেই হৈছে তেনেহ'লে।
দিলো আৰু একেলগে যাব পাৰিম।
অ। ঠিকে আছে বাৰু।
উম।
বাকী এনেই ঘৰৰ মানুহৰ খবৰ কি?
কি কৈছা? খবৰ আছে এতিয়া চবৰে। ভালেই আৰু। ভাত মায়ে বনাই আছে।
উম।
ঠিকে আছে।
তোমালোকৰ ভাল চবৰে?
উম উম আছে ভালেই আছে।
উম, বাকী নাহায়ে হ'লা আৰু।
হেল্ল' অ কি কৈছা?
বোলো নাহায়ে হ'লা আৰু আজিকালি।
নাই আজিকালি মানে যাবলে টাইমে নাপাও মানে এতিয়াতো বাৰু তোমাৰ ঘৰত হেই আছো দিয়াচোন। দুসপ্তাহ হ'ল ন মই কামটো বাদ দিয়া সেইকাৰণে মানে যাবয়ে পৰা নাই।
অ। ঠিকে আছে, দিয়া আহিবা সময় পালে।
উম যাম ৰবা। নাই বায়দাতাটো দিব যাম নহয় কালি আৰু পৰহি।
অ ঠিকে আছে ভালে হ'ব দিয়া।
উম।
সোমাই পিনে যাব পাৰিবা একেবাৰে।
উম।
আজি কিবা বনাইছে মই পাকঘৰত যোৱাই নাই।
অ।
তোমালোকৰ আজি কি বনাইছে?
আমাৰ যি পনিৰ হ'ব নি আজি সোমবাৰ ন? হা?
তাকে বোলো তোমালোকে সোমবাৰে নিৰামিষ খোৱা?
অ অ।
ঠিকেই আছে।
উম।
মাজে মাজে খাবও লাগে, দুটা এটা বাৰ মানিবও লাগে।
মোৰ মানা নাযায় মই খোৱায়েই যায়।
আমাই আমাৰ আগতে মানিছিলে আজিকালি আৰু অলপমান দিগদাৰ হয় কাৰণে নাই মানা নাই আৰু। অ, ন। আ। তেতিয়াহলে কালি যাম দিয়া।
কালি দহটা বজাত ওলাই যাম তে।
অ', অ', ঠিক আছে। মই ঘৰৰ পৰা দহটা বজাত ওলাই যাম তুমিও ওলাই আহিবা।